হেল্ল'
অ শুনিছনে?
আহ কি কৰি আছ।
এয়া এনেই আছো আৰু ঘৰতে?
আহ। মই এ আছো এনেই?
অ
উম ভাল ভাল ভাল তহঁতৰ ঘ। ভাল নহ চবৰে,
উম ভাল চবৰে ভাল।
আহঁ অঁ। তাৰপা। বাকী সেই। এই এইটো এতিয়া ক ঘৰতে আছ নে নে হেৰি?
নাই ঘৰতে আছো? ত শুনচোন সেইদিনাখন মত। তোৰ ভাগৰ কিবা। পোষ্টাৰ এখন দেখিলো? কিবা কিটচেন এটা খুলিছ নে তই।
অ সেই মোক নকবি আৰু এই মানে কি কথাটো শুনিবি দেই কি হল। হেৰিয়ৰ মানে? আমাৰ ইয়াত মানে এতিয়া ল'ৰা ছোৱালীবোৰ ধৰি লওক কিছুমান পি জি কিছুমান হোষ্টেলত থাকে ন।
উম
সিহঁতৰ মানে এই ৰাতিপুৱা খোৱা মেলা মানে অকমান মানে হোষ্টেলৰ খানাবোৰ ইমান এটা ঠিক নহয় যে। সিহঁতি মানে? তেনেকে হেৰি পালে মানে উম খাই ইমান? এটা ভাল নাপায় তাৰ এদিন। মানে মোক আমাৰ লগৰ এটাই কলে কথাটো মানে কৈছে তই এনেই এনেই থাক যেতিয়া তই এইটো কৰিব পাৰচোন
এই ক্লাউড কিচেন খোলাটো
অ তাৰপিছত মই কথাটো ভাবি চালো তাততোত কনো একো লছ নাই
নাইটো
পিছত অ তাৰ পৰা মই ভাবিলো মানে তাৰ পিছত মই এনেকে এনেকে তাৰমান মানে সেনেকে হেৰিয়ক কনটেক্ট কৰিলো তাৰপিছত কেইজনী কেইজনীমান ছোৱালীয়ে মানে এনেকে হেৰি কৰিম বুলি কলে সেহতি মানে যে যি এ মান মানে ধৰি লওক কি কৰিব মই তেহেতক মানে হেৰিটো দিব লাগিব ৰাতি খুৱাতো দিব লাগিব ৰা অ ৰাতিপুৱাটো দিব লাগিব তেহেতক তাৰ পিছত তেহেতি সেইটো হিচাপত মানে মোকতো মোক হেৰিটো দিব মানে পইচা টো দিব আৰু কিমান হেৰিটোত দিয়ে তাত পিছত হেৰিটো মই তেনেকে মানে দুটা তিনটা মান হে হোষ্টেলৰ মানে তেনেকে ললো তাৰপৰা লৈ মেল এতিয়া মানে মই বনাব লাগে নহয় বনাই মেলি হে হেৰি কৰিব লাগে মই গৈ মেলি তেহেতৰ হোম ডেলিভাৰী দিবগে লাগিব
অ ভালে কৈছ ঘৰত এনেই থকাতকে কিবা এটা ইনকামো হৈ থাকিব
অ সেয়েটোকে এতিয়া চাচোন আমিতো এতিয়া কিবা এটা বোলে কৰিব পৰাটোতো হোৱাগে নাই হয় নহয় বাৰু তই এতিয়া নিজে এতিয়া গ গ ঘৰ খিনি ঘৰৰ কিবা এটা অকমান সহায় কৰিবলৈ হলেও ত এতিয়া কিবা এটা ৰাস্তা এটা পাইছো আও ধৰি ন
উম ভাল হ'ব ভাল হ'ব
তাকে তাপা মোৰ তোৰ লগত কথা এটা আছিলে সেৰি এ তাৰ তহঁত সেইখিনি যে সেই ল কোনোবা যদি ইয়াত পঢ়িবলৈ আহিছে ত পাৰ পাৰ যদি তো সেইটোও এনেকে কবি আও এনকা এনেকুৱা হেৰি বুলি দেই এনে অকণ হেৰি কৰি দিবি আও
আমাৰ এই গাঁৱৰে লৰা দুজন মান আছে
অ অ
মই সিহঁতক এবাৰ সুধি মেলি চামচোন এনেও সিহেঁতে এবাৰ কৈছিলে ৰাতিপুৱা মানে সিহঁত ত ইফালে লোৱা মানুহ বনোৱা মেলাত অকমান মেনাই যে
অ গম পাইছো অ
এই ৰাতিপুৱা বনাই মেলি খাই আকৌ ওলাই যাবলৈ সিহঁত অলপ অসুবিধা হয়
অ অ
ভাল হ'ব তই পিছে এইটো অ কলে কৰিছ নে নে গুৰু হিচাপত কৰিছ
গ্ৰুপ হিচাপত মানে মই মোৰ সেই লগৰ এজনীয়ে মই কৰিছো মানে
অ
তাৰপা মানে এতিয়া কাহিনীটো শুনি মানে কি হয় তাই যদি মানে ৰাতি বনোৱাটো মানে মই আমি বনাবলৈ মানুহ ৰাখি লৈছো কি মানুহ দুজন দুজনী ৰাখি লৈছো তাৰ পিছত সিহঁতি মানে ৰাতিপুৱাটো আহি বনাই মেলি দিয়েহি ড লৈ মানে নে বস্তু চব যোগান ধৰি দিব লাগে তাৰপিছত দিয়াটো দায়িত্ব মানে আমাৰ
আহ
তাৰ পৰা সেই তেনেকে গৈ দি থাকিব লাগিব গৈ মেলি তেহঁতক গৈ মেলি হেৰিয়ত
অ অকল ভাতেই দিয়া নে নে আৰু বেলেগ বেলেগ
নাই নাই নাই বেলেগ মানে অভাত। তু দিও তাৰপৰা এনেকে ৰুটিটোৰ হেতৰ মানে হেৰিটো কিন্তু এই ফাষ্ট ফুড এনেকে কিবা কিবি সেইবোৰ নহয় যেনিবা।
অ এনেও ৰাতিপুৱা সময়ত ফাষ্ট ফুডটো নালাগি নলয়।
ন নলয় নলয় ধৰি লত সেইবোৰেই। তেনেকে দিওঁ আৰু বিশেষকে বেছিকে সেইবোৰে ৰুটি খাই। ভাতকে বেছি। কি মানে তুমাক কিছুমানে মোৰ এতিয়াও হেৰিও কৰিছে কণ্টেক্ট কৰিছে ৰাতিটোক ৰাতিও কিছুমানে দিবলৈ মানে এনেকৈ হেৰি কৰিছে দিবলৈ দিবলৈ কৈছে মানে তেহেঁতক।
অ ভালেই হৈছে তেন্তে।
সেইটোৱে টো ইয়াত এনেই থকাতকে মানে হেৰি কৰাটো একো বেয়া নহয়! হয় নহয় বাৰু।
উম! তহঁতে কাম এটা কৰিব পাৰ।
কি কাম বা?
তহঁতে কিটচেনতে এটা ডেলিভাৰী বয় এটাও ৰাখিলবি।
আহ!
যেতিয়া যদিহে ধৰি ল বেছি অৰ্ডাৰ আহি যায়।
আহ!
তাৰ পৰা তহঁতে বনোৱা মেলাত। নিজে বনালে অলপ বেছি ভাল হ'ব।
অ অ অ সেইটোৱে অ তাকে মোৰ সেইটোকে। এতিয়া ভাবিছো! এতিয়া মানে ধৰি লও দিবলৈ যাবলৈ আমাৰ ৰাতিখনতোতে আমি ছোৱালী মানুহ অকমান দিগদাৰ হয় ন দিবলৈ যাবলৈ।
অ দিগদাৰ হব।
উম!
এনেও মানে কলেজৰ ওচৰ লৰাবোৰেতো কলেজৰ। কলেজৰ লৰাবোৰে এনেও যিহেতু কিবা এটা কাম বিচাৰি থাকে ন।
অ অ অ।
তাৰে কোনোবা ভাল লৰা এটা চাই পেলাই ডেলিভাৰী বয় ৰাখি ল'ব পাৰ।
সেইটোকে ভাবিছো মই
উম আৰু! আৰু এটা কাম কৰিব পাৰ তহঁতে। এই চুইগী, জমাটো এইবোৰৰ লগত কন্টেকট কৰি থ'বও পাৰ মানে তেনেকেও কিটচেনৰ পৰা সিহতে লৈ যায় নহয়।
অ হয় নেকি মই আকৌ সেইটো গম পোৱা নাছিলো আকৌ।
অ তেনেকে তহঁতে কণ্টেক্ট কৰিব পাৰ তেতিয়া মানে যেতিয়া সিহঁতৰ অৰ্ডাৰ আহিব।
উম উম।
তহঁতক কিটচেনৰ পৰা লৈ যাব তেতিয়া পইচাটো সেহেঁতেও পালে। তইও কিবা এটা পালি। তেনেকে অলপ ব্যৱসায়টো ডাঙৰ। কৰিব পাৰ।
কৰিব লাগিব, পাতি চাব লাগিব গম পাওঁ।
উম্! কিন্তু সেই প্ৰথম অৱস্থাতে ইমান ৰিস্ক নলবি আও প্ৰথমতে। সক - সৰুৰ পৰাই আৰম্ভ কৰচোন।
সেইটোয়ে। মই এতিয়া সেই সৰুৰ পৰাই মানে ধৰি লোৱা তো প্ৰথম প্ৰথম মইতো হেৰিহে লৈছিলো, ৰাতিপুৱাতোহে লৈছিলো। এতিয়াতো মই খোলা আজি তিনিমাহ মান হল ন। কিমান ঠিকে চলি আছে বুলি ভাবি মানে মই এতিয়া দুপ- ৰাতিটো লৈছো মানে কিছুমানে কিছুমানে কৈছে মানে দিবলে। এ ধৰি লোৱা মানে কি হয় কিছুমান হোষ্টেলৰ এতিয়া তোৰ ডু - কিছুমান ছোৱালী সন্ধিয়া যায় এতিয়া ৰুমলৈ যায় তাৰপৰা দুপৰীয়া ভাতটো মানে তেহেঁতৰ হটকেচতে ভৰাই থৈ দিয়ে।
উম।
যদি মানে সেহেতৰ উ - খাবলে যোৱালে তেতিয়া ঠাণ্ডা হৈ পৰে যিমানে যি নহওক ঠাণ্ডা ভাত কিটানো কোনে খাবলে বিচা- ইচ্ছা কৰিব হয় নহয় বাৰু।
উম আৰু এই গৰমৰ দিনত অলপ গোন্ধোৱা মেলা
অ'। অ' অ'। সেইটোৱে আৰু সেহেতৰ মানে হোষ্টেলৰ মই জনাত মানে এতিয়ালৈকে সেহেতৰ হোষ্টেলত কি কয় চাৰে বাৰটা তে দুপৰীয়া খানাটো দি দিয়ে।
অ'।
তাৰপা যায়গে চ - মানে ল'ৰা ছোৱালীবোৰ যায়গে তোৰ হেৰিটা বজাতহে এ চাৰিটা মানতহে ৰুমলে যায়গে। সেই চাৰে বাৰটাতে যদি বস্তুবোৰ দি থৈ কেনেকুৱা হবগে ভাবচোন গৰমৰ দিনত খাবলে?
অ' বেয়া হ'বতো।
উম। সেইটো কথাৰ কাৰণে মই মানে হ -তেহেতি কৈছে বোলে সেহতি যদি মানে কয় যে দুপৰীয়াটোও লাগে বুলি কলেও মই মানে দিবলে হেৰি আছো কাৰণ কেলে মানুহ মানে মই এতিয়া অৰ্ডাৰটো দিলে বনাই দিব পাৰিব। উম। আৰু মানে অকমান অসুবিধাও হয়। এতিয়া ধৰি লোৱা মই এতিয়া পঢ়াটোও হেৰি কৰি থাকিব লগা হোৱা নাই জানো?
হয়। অ'। দুইটা সমানে কৰিবি আৰু। পঢ়াটোৰ লগতে ব্যৱসায় টো।
উম উম। উম। বাকী তোৰ পঢ়া শুনা কচোন দে কি চলি আছে?
অ মোৰ বৰ্তমান ঠিকেই চলি আছে বাৰু পঢ়া শুনা মাজতে পৰীক্ষা হৈ গ'ল বাৰু। আজৰি হলোঁ। পৰীক্ষা পা
অ' অ' অ'। অ' তাকে মোৰ সেইয়া মোৰ তাকে আমাৰ পৰীক্ষা এতিয়া চলিহে আছে।
অ' পৰীক্ষা পাতি ভাল হৈছে নে?
উম। পৰীক্ষাতো ভালে হৈছে বাৰু এতিয়ালৈকে বা যিকিটা গৈছে আৰু দুটা বাকী আছেগে দিবলে।
অ'। কেতিয়াকে এদায় হব তহঁতৰ পৰীক্ষাবোৰ?
আমাৰ অ আৰু হেৰি এইটো কেতিয়ালৈ আছে দেই উম আৰু দুদিন আৰু দুটা আছে যেতিয়া স- চাৰি দিনৰ পিছত খতম হ'ব আমাৰ।
অ' অ'।
তেতিয়া আজৰি হ'মগে। তেতিয়া মানে আজৰি হ'লে অকমান তেতিয়া মানে ল'ৰা ছোৱালী বোৰ ঘৰলৈ যাবগে যে গৈ মেলি
অ
আৰু কিছুমান মানে নাযায়, এতিয়া আমাৰ লগৰ বোৰে নাযায়। হেৰি হয় আকৌ এতিয়া ইন্টাৰ্ণশ্বিপ দিছে ন!
অ
ইণ্টাৰ্ণশ্বিপ দিলে মানে আৰু হেৰি হ'ব তেহঁতক আৰু মানে তেতিয়া দিব লাগিব গোটেই ৰাতিয়ে দিনে বেছিকে দিব লাগিব।
অ তেতিয়া তই মানুহ ৰাখিলবি আও।
সেইটোৱে মানুহ তেতিয়া ৰাখি ল'ব ন ইমানটোতো কৰিব নোৱাৰি হয় নহয় বাও।
উম! হয়।
উ এইটোকে এনে ঘৰৰ আনিবা বস্তু চস্তু বোৰ অলপ জু। গা মেলা হেৰিতটো দি থাক। তাকে যেনিবা পাপাই আহি মেলি।
অ পনীৰ মাংস চাংস ৰাখনে?
অ অ সেইবোৰ হেৰিও কৰওঁ অ। তাৰপা মাছ মাংস ৰাখ। ৰাখো ৰাখো অ, তেহেতি তেহেতি যদি মানে, যদিহে তেহেতি কয় মানে তেতিয়াহে আমি হেৰি কৰো মানে নহলে এনেই আমি যি দি মানে দি দিব নোৱাৰো নহয় আকৌ খাই বা নাখায়।
উম হয়।
উম!
কিছুমানে আকৌ মাংস নাখায় নহয়।
অ কিছুমানে মাংস নেখায়। এতিয়া মাংস নুখুৱাবৰ কাৰণে মাছতটো থাকে বা পনীৰটো থাকে। উম! তাপ পিছলে আকৌ কিছুমানে আকৌ হেৰিও দিয়ে, এইটো এটা এটা বইল ডিমো মানে এনেকে দিব কয়, লগত।
অহ! অহ্!
উম! তা পা শুধ? তেনেকে আৰু দি মেলি।
তই সেই ষ্টুডেণ্টৰ উপৰিও এই অফিচ যোনবোৰ অফিচ থাকে সেইবোৰকো অলপ টাৰ্গেট কৰি ল'ব পাওঁ।
সেইটো এতিয়ালৈকে পোৱা নাই, কিন্তু হেৰি এজনী আমাৰ। হেৰি মেম এজনীয়ে মানে কৈছিলে, যে এনেকুৱা মানুহ এজনৰ কথা। তাৰ পা সেই সেই মানুহজনৰ লগত পাতিম বুলি কৈছে, যদি সেই মানুহজনৰ লগত পাতিম ন সেই মানুহজনৰ লগতে দুজনমান থাকে মানে।
আহ!
তেতিয়া, মই সেই মানুহকেইজনৰো মানে হেৰি কৰিব পাৰিম, দিবগে পাৰিম মানে।
অ পাৰ পাৰ ভাল হ'ব।
ভাল হ'ব। সেইটো কিন্তু মানে কি হ'ব গম পাওঁ, এতিয়া ওচৰত থাকিলে বা ওচৰতে দূৰত থাকিলে অকমান দিগদাৰ হৈ যায় দিবলৈ তেতিয়া ডেলিভাৰী ফিজটো পৰি যায় মানে।
অ ডেলিভাৰী ফিজ সেইটো লাগিবই আৰু দেচোন।
অ সেইটোকে এনেই মানে আমি ষ্টুডেন্টক। কাৰণে নলওঁ ষ্টুডেন্টৰ কাৰণে ধৰি ল আমি এতিয়া কলেজ চাৰিআলতে থাকোঁ যেতিয়া কলেজ চাৰিআলিতে দিবলৈ যোৱাতো নালাগে নহয় পইচা হয় নবা নিজে কছচোন এতি কেনেকৈ লওঁ সিহঁতপা।
উম! হয় অ।
তাকে সেইটোয়ে তাপা এতিয়া। হেৰি! দূৰলে গ'লে যেনিবা সেইটো ল'ব লাগিব।
কিবা এটা লবি ভালকে মনোযোগ দি কৰ। উম নিশ্চয় মানে কি চলি থাকিবলে হ'ব নিচয়। জয়
উম তাকে হ'ব তই হেৰি কৰিবি দেই এনেকে উ কবি এনেকুৱা হেৰি কথা দেই। উম ঠিক আছে উম উম হ'ব দে।